অ মই এনেই আছো তই কি ক মই শুনি আছো তই শুনি পাইছ নে
অ শুনিছো অ
অ কি কৰিছ আছ
এয়া বহি আছো তই
মই আৰু এনে ভাত পানী খাই অল বহি আছো দিনতে দুবাৰ ভাত খাই দিলো মানে
পাগ ধ খানে খোৱা নি
আগতে নাখা না আগতে দিনটোত এবাৰ খাওঁ দি লগৰ লগত দুবাৰ খাই দিছো ঘৰত এবাৰ খাইছো তত খাব পেল আত নমতা বিয়াখন খাই দিছঁগৈ
অঁ সেইটো কাৰণে দুবাৰ হ'ল
অ সেইটো কাৰণে
অ বৰষুণ দি আছে নে
পুৰা বৰষুণ পুৰা বৰষুণ তই ভাত বনাইছ নাই ভাত বনাই আছে নেকি অ কিহে বাইছে বাা
ভাত মাংস
অ
তহঁত তাহাঁতৰ বনাইছে নে
আমাৰ এতিয়া বনাই নাই আমি দিনত বা মাংসই খালো আৰু
অ
উম এতিয়া কি কৰি আছ এতিয়া তই
মই বহি আছো কাৰেণ্ট চাৰেণ্ট নাই আন্ধাৰ
অ কাৰেণ্ট আমাৰ এইফালেও নাই বাৰু হেৰি ইনভাৰ্টাৰতহে লাগি আছে আমাৰ
উম তাৰ পৰা মা ভালে আছে
মাহঁতৰ ভালে তহঁতৰ মাহঁতৰ ভাল নে
ভাল ভাল
অ বাকী তহঁতি ৰুমত কেইটা ৰুমত কেতিয়া যাবি
ৰুমত আঠাইছ তাৰিখে যাম
আঠাইছ তাৰিখে আঠাইছ তাৰিখে হেৰিয়ত হেৰিও নবহিব জানো পত নবহিব জানো
অ অহ ঊনত্ৰিছ তাৰিখে ঊনত্ৰিশ ত্ৰিছত স্পট
অ অ অ ঊনত্ৰিছ আৰু ত্ৰিছ ন নাযাও নযাও নাযাও নাযাও
অ
উ উ যাব পাৰিলে হেতেন মোৰ কিন্তু যাবলৈ মন নাই
কেলে
এনেই এনেই তাকে মই এতিয়া হেৰিলে যাম বুলি ভাবিছো ফুৰিবলে
ক'লে
শ্বিলংলে
অ এতিয়া যাব পাৰি কেতিয়াকে যাবি
এই এই পঁচিছ তাৰিখে যাম
অ তই গুৱাহাটীলে গুচি গলেই হ'ল তাৰপিছত দাদাৰ পৰা অকণমানহে স্কুটিতে গুছি যাব পাৰিবি সেইকণ
অ দাদাই মই যাম দাদা দাদাই মই যাম আৰু বাইকত
অ
উ দাদা আহিছিলে মানে আমা ঘৰলে
অ
উম দাদা লগত যাম
দাদা কি কৰেনো গুৱাহাটীত
উম দাদাই গুৱাহাটীত হেৰি দাদাই এতিয়া চাকৰি হ'ব বাৰু এতিয়া এনেই আমাৰ ত সেই চি এম লগত থাকে
হয় নেকি
উম
দাদা মানে কিমান ডাঙৰ
ডাঙৰ মানে এতিয়াতো তই এইটো ছাব্বিশ সাতাইছ মান হ'বগে
আচ্ছা
অ তই কৰবাত ফুৰিব চুৰিব নাযাও নেকি
উম মই যাম শ্বিলঙলে এতিয়া না এতিয়া নাযাও পি পিছত যাম কেইদিনমান এ একেবাৰে কণ্টেক্ট কলেজলৈ গুচি কলেজলৈ গৈ লও তাৰ পিছত ভাবিম
অ অ কি লগৰ লগত যাবি নে নে এনে কাৰ লগত যাবি
জানা পাই কাৰ লগত যাও
অ ঠিকে আছে যাব লাগে ফুৰিবলে চুৰিবলে মাজে মাজে কিমাননো ঘৰখনতে সোমাই থাকিবি
নে কাৰ লগত যাও এনে ভাবি থৈছো এ তেনেকে গুৱাহাট গুৱাহাটীলৈ যাম তাৰপিছত এনেকে স্কুলীত গৈ যাম বুলি
অ অ অ ঠিকে আছে উ বাক চাহা খালি নেকি আহ আহ চাহ কিহে খালি চা
মই চা নেখাও নহয় কিন কাৰণে মেগি খালে অলপ উ
আচ্ছা চাহাও নেকি
খাও মানে কম খাওঁ
কেলে বাপব
এ দেই চেনী খালে স্কিন বেয়া হৈ যায় আৰু চেনিী নহয়ে চাই খাব নপব
অ অ অ
উ তাৰপৰা তই খালে কিিছা তটা
চাহ তো মই এিলো বাৰ এনেই কেতিয়াবা কিবা খাওঁ
জিম আহি আছে নে এহে তিনজনী গৈ আছে ন আমাৰ গাঁৱৰ
নাই দেখা নাই ধুৰি এতিয়া নেদেখা হলো দুদিনাীয়া যি জানিৰে
হয় নি
দুদিনমান জিম গৈ চাগৈ আৰু হেৰি হৈ গ'ল চাগৈ
অ মই লগ পাইছিলো নামঘৰত সেইনা যাওঁতে।
অ
ত মানে ত তোৰ পৰাহে মই গম পাওঁ সিহঁতে মোক নাই কোৱা লগতে থাক তোৰ ম মোৰ পৰা লুকুৱাই আছে মানে জিম যোৱা কথাটো
অঁ
তাৰ সেনেহয় ইনডাইৰেক্টলি মানে কথা পাতি পাতি উলিয়াবলৈ বিচাৰিছো যে তই জ গৈছে নে নাই কিবা
অঁ
তাই নাই কোৱা নহয় নকলে মোক
নকলে নেকি
ক মই মানে মই মানে এনেকেও কৈছো যে মোৰ পৰাই যিম যাবলৈ মই জানোনে ইমান খাও হলেও শকত নহয় যি মলৈকে যাম লাষ্টতে নাই বুলি কৈছো তেতিয়াও তেতিয়াও তাই মোক খোৱা নাই যে মই গৈ আছো নহয় নাই কোৱা
কেলে নাই কৰা বা
নোজানো ভাবি চাম বাৰ খাহহতি যোৱা দেখিলে আমিয়ে যাম নেকি পাৰ পৰা
আহ অ এতিয়া এ হেৰি জিগাছাগে বহুত দুদিনমান যোৱা দেখিলে সেই দুদী বা এদিন গৈবাক আক পিছোই নোযোৱা হল
উম
আহ
ঠিক হা ভন্তিক দিছে
হা
ভণ্টি কি কৰিছে
ভণ্টি এনে আছে
অ পাৰ্থাই এডমিশ্যন মাধৱ দেৱততে লৈছে নে?
অ আমাৰ লগৰ গোটেই কেইটাই পান হুণ্ডাবলে লৈছে বুলি শুনিছো জানো পাৰ্থ কথাটো ইমান গম নাপাওঁ ৰাজ মই আমি এনেক চবে মাক দেউতাকো লৈছো বাও
চবৰে ডিপাৰ্টমেণ্টটো একে নেকি
ডিপাৰ্টমেন্টো আমাৰ আমাৰ তিনিটা একে ৰাজৰ মেস্ট চৌ হৈ আছে কিন্তু সি গৈ পেলাই চেঞ্জ কৰিব হেৰি কৰিব তোৰ আছিলে কেমেষ্ট্ৰি কৰিব গে
তোৰ কেমিষ্ট্ৰিটো
অহ মোৰ কেমেষ্ট্ৰ্ৰী চিন্ময় বাৰু কেমেষ্ট্ৰ্ৰী ৰাজক কেমেষ্ট্ৰী কৰিব
ঐ চিন্ময় ইয়াত‌ লৈছে নেকি
চিন্মায় চিন্মায় চিন্ময় হেৰি সি এই নিজৰ কাৰণে প্ৰিপেৰেচন কৰি আছে
ক'ত গুৱাহাটীত
গুৱাহাটীত অহ এক্সপ'নেণ্ট যে
অহ
তাত আও তাৰ নিটৰ কাৰণে প্ৰিপেচন কৰি আছে তই সেই ইউনিফৰ্ম চিলালি নাই
ইউনিফৰ্ম দি থৈছোঁ চিলা বলে
অঁহ তহঁতৰ সেই ক'লা আৰু বগাহে
নহয় আমাৰ বগা
নহয় নহয় গোটেই অহ অহ তইতো ছোৱালীহে
অহ মই ছোৱালী ব- ল'ৰাৰো বগাই বগা আৰু ক'লা লং পেণ্ট
অহ সেইটো সেইটো বগা- কলা আমাৰো সেই একে মানে
অহ অহ তহতৰো একে মোৰ আকৌ এই নীলা কুৰ্তা নীলা পাটিয়ালা পেন্ট আৰু অহ চৰি বগা পাটিয়ালা পেণ্ট বগা কুৰ্তা নীলা চুইনো
অহ তই কি এতিয়া তোৰ ডিপাৰ্টমেণ্ট কি এনথ্ৰপলজি
অহ এনথ্ৰ
তহঁদি পলিটিকেল চায়েন্সটো আমাৰ বাক লগ পাবি চাগে আমাৰ বায়ো পলিটিকেল চাইন্সে ডিপাৰ্টমেণ্ট
বাৰ কি নাম
এ লিজা বৰুৱা বুলি কয়
অহ হয় নি
অহ
উম ক
তাতে পঢ়ে
অহ
এতিয়া ছেকেণ্ড চেমৰ হয় চাগে আৰু ছেকেণ্ড চেমৰ অ
তাত গ'লে মই যেতিয়া এনললে গুচি যাম
অঁহ
তই মোক পইচা কেইটামান দি থাকিবি কেতিয়াবা কেতিয়াবা
তাকে পইচা পালে দিব নে
ঠিক দিবি টো
নহয় দিম দে
তই এনেও নিদিয় চিকতা ঘৰুৱা
কি কৰি আও
কি কি কবি আও
পইচাই নাই পইচা পাতিৰ অভাৱ
এয়া।
উম।
ইমান তোক কলো আজিলৈকে দছ পইচা এটাও ভৰাই নিদিলি নতুনকে গুগুল পে'টো খুলিলো।
পইচাৰ অভাৱ অ বহুত পইচাৰ অভাৱ কি কবি আৰু।
টো ইচ চিকতা কৰবাৰ।
বাকী ৰা ভাত কেইটা বজাত খাবিগে?
ভাত খাম হ'লেতো এই বৰষুণ দি আছোঁ যে আমাৰ ইনভাৰ্টাৰ নাই নহয় আকৌ।
অ তহতৰ ফালে কি তহতৰ ফালে দবাপিটা বৰষুন নে?
অ দবা পিটা বৰষুণ এতিয়া অকনমান কমিছে বাৰু।
অ মই আমাৰ এইফালে এতিয়া অকমান কমিছে এই অকণমান অ কম হৈ আহিছে।
আ।
উম উম কম বৰষুণটো এই দি বোলা বহুত বেয়া কৰিলে এতিয়া ফি পথাৰ বা সেই মাটি কি বোকা দিয়া কথা আছিলে। এটা ভাগবতে পানী হৈ গ'ল। উম আজি ৰোৱনী লগাইছিলে।
অ তই যাৱানে? অ তই যা অ। তই যাও নহয় পাহৰিছিলো।
অ তই নাহ নেকি আমাৰ ফালে? গৈ আছো অহঁ ত নাহ নেকি আমাৰ ঘৰলৈ আহিম বুলি যে কৈছিলি?
যাম যাম এদিন মই যাম, এদিনটো। কেলে তক অঁ পঁচিছ তাৰিখে ত‌ই যাবিগে।
অহ, অ তই ত তই আঠাইছ তাৰিখ মান যাবিগি।
উম যাম বাৰু এদিন।
উম উম।
ভাবি থৈছো, অকে যোৱা আগত ভাবি থৈছো এদ দিন যাম বুলি মানে গো এসপ্তাহ এটা লম গোটেই এসপ্তাহত ঘূৰিমেই।
অ। অ বেছি নাই নি এতিয়া আজি কেই তাৰিখ হয় আজি বাৰ তাৰিখ হলে নেকি?
উম।
আ এতিয়া হ হলে আহিলেই দেখুন।
মই মানে এতিয়া যাব নোৱাৰ, ষোল্ল ওঠৰ তাৰিখমানৰ পিছতে যাব পাৰিম।
অ ওঠৰ দিনৰ পিছতে আহিবি, মই পচিছ তাৰিখে যাম যে, পচিছ পচিছ তাৰিখ বুলি কত গল চৌবিশ তাৰিখ মানত গৈ যা পাওঁ, চৌবিশ তাৰিখ মানত গুৱাহাটীলৈ গৈ যা পাওঁ। পঁচিছ তাৰিখ মানে উম তাৰপৰা আকৌ আহি পেলাই ইউনিভাৰ্চিটিও আছে ন এক তাৰিখৰ পৰা।
অ সেইটোৱে।
উম তাতে আকৌ পেণ্টৰ তাতে চিলাই নিব লাগিব।
অ গুৱাহাটীত চিলাবলৈ দিবি।
অ।
উ উম।
উম মই বাৰু নেক্সট য়েৰ মই দিবা নোৱাৰোঁ চেনজ কৰিম চাগে এইটো বি টেক দিম।
এই চিলোৱাৰকে তই ফৰ্মেল পেণ্ট এটা কিনিয়ে ল'ব পাৰ দেখোন।
ফৰ্মেলকে নহয় পেননে কিনিম বুলি ভাবি আছো ত কি ক জানো মই চাৰ্টো বা সেই কটনৰ চাৰ্টাকে কিনিম বাকী পেনটো ফৰ্মেলাই কিনিব লাগিব নেকি?
আৰু ব্লেক জিনচ পিন্ধি গ'লে একো নকৰে, এ নতুন নতুনত ধৰিবও পাৰে বাৰু।
ব্লেক জিন্স পিন্ধি নাযাও ভকতীয়া লাগিব গাত পানাত থেপ খাই থাকিলে
অ সেইটো হয় বাও কিন্তু মানে হেৰি আগতে হেৰি পু হেৰি মোৰ চিনাকী পঢ়িছিলে মানে তাতে সি বাও চিনিও হোৱাৰ পিছতহে পিন্ধিছে ত সি ব্লেক জিন্স পিন্ধি পিনি গল বহু দিন
অ মই এনে ব্লেকেই টাইপৰ চিলাই লম আও পেণ্টটো
অ ম সেই তেনেকোৱাতে নেকি
উম মানে মোৰ মানুহটো ম শকত হৈ গৈছো যে এনেকে ডাইৰেক্ট হেৰিকে পিন্ধিলে আৰু ভাল নালাগিব মানে
অ সেই লাগি থকা দিনকেইটাত
উম তহঁততো তহঁততো চুইজাৰ হে
অ নহ'লে কি হ'ব বাও
তাকে
মই মাধৱদেৱত যাম আকৌ কেতিয়াবা উম
অ কোন কোন যাব তহঁত ঘৰৰ পৰা
ঘৰৰ পৰা দেউতা আৰু প্ৰাৰ্থনা যাব
অহ অ ঠিকে আছে আঠাইশ তাৰিখ ন আঠাইশ তাৰিখ কিবা পৰিব জানো
জানো চোৱাই নাই মই ভণ্টিৰ গা বেয়া
অহ
ভণ্টিৰ গা বেয়া নি
নহয় নহয়
অ এনেই
অহ অহ অ গা বেয়া নহয় বাও এতিয়া আজি মামাৰ ঘৰলৈ মামাৰ ঘৰলৈ গৈছিলে আজি আহি পাইছেহি
অ সিহঁতৰ গৰম বন্ধ নহয় কোনে পায় আও
পুৰা এইকেইদিন পুৰা ঘূৰি ফুৰি আছে এইটো স্কুল স্কুল বন্ধ দিছে
অ
উম গৰম বন্ধ আৰু ইষ্টানে এইবাৰহে বন্ধ দিছে এবাৰ টুৱেলভৰ খিনিও বন্ধ দিছে
অ গম পাও নহয় নহয় এইটো অৰ্ডাৰ আহিছে ওপৰৰ পৰা
অ ওপৰ পা অৰ্ডাৰ আহিছে নেকি অ আমাৰ টাইমতে আমাৰ টাইমতহে নিদিলে মানে
এৰা
হম
আমাৰ টাইমত কোফা মানে কোফাই আও
তাকে এবাৰ ইমান ধুনীয়াকে ফেচাৰ্চো পাতিলে
তাকেহে ভাল লাগিছিলে আমাৰ দিনতহে এইবিলাক নহ'লে আও
খাও দাদা উম তাকে বৰষুণ জাক আও ডাঙৰকেহে দি আহিছে দেই
উম
তহঁতফালে এৰিলে তহঁতৰফাল এৰিছে নেকি
নাই আমাৰ উম দি আছে মানে এৰু এৰু টাইপ হৈ কৰি আছে আও অ
নাই এফালে এৰু এৰু টাইপ হৈ পেলাই আকৌ ডাঙৰকেহে আহিছে
অ
আজি তহঁতৰ ঘৰফালে গৈছিলো বাও মাংস আনিবলৈ গৈছিলো সেফালে তোৰ জিমলে যাওতে উম জীমলে যাওঁতে সেইফালে চাই চাই যাওঁ তোক নেদেখুৱে, ত বাটলে উলাই নাহ নেকি ঘৰৰ পৰা?
এই বন্ধ পোৱাৰ পৰা ওলাই নাযোৱাই হলোঁ, কেতিয়াবা কাৎচিৎ যাওঁ।